হেল্ল'। মোৰ শব্দটো শুনা পাইছা নে তুমি?
হেল্ল'?
অ', কি কৰি আছা?
মইতো এনে বহি আছিলো।
অ', পিছে তোমাৰ পঢ়া পাতি কেনেকুৱা চলি আছে বৰ্তমান?
চব ভালেই চলি আছে। এতিয়াতো আমি এইটো কলেজৰ পৰা পাইছো ছামাৰ ব্ৰেক।
আচ্ছা, মোৰো ছেম। পৰীক্ষাটো শেষ হৈছেহে মাত্ৰ কেইদিনমান আগতে। তেতিয়া মোৰ
অ', অ', এতিয়া কোনটো চেমিষ্টাৰ পাইছা?
মই ছেকেণ্ড চেমিষ্টাৰ আছিলোঁ, এইবাৰ থাৰ্ড চেমিষ্টাৰ যামহে। তুমি পিছে কোনটো চেমিষ্টাৰ পালা এইবাৰ?
ময়ো তোমাৰ নিচিনাই চেম। ছেকেণ্ড চেমিষ্টাৰৰ এক্সামটো দিছো এতিয়া মানে থাৰ্ড চেমিষ্টাৰত যাম, আগষ্টৰ পৰা চাগে নতুন ক্লাছ ষ্টাৰ্ট হ'ব ন।
অ', অ', আগষ্টৰ পৰাই বৰ্তমান মানে ক্লাছ বোৰ ষ্টাৰ্ট হয় ন গ কমতে সেইখিনিয়ে জানো আৰু। পিছে তুমি কি লৈকে
লৈছো, তোমাৰ কমাৰ্চ, তোমাৰ কি ষ্ট্ৰীম?
মোৰতো কমাৰ্চে হয় । তুমি কিহৰ মেজৰ ল'লা?
মইটো ফাইনেন্সত মেজৰ লৈছো। মোক ফাইনেন্স বহুত ভাল লাগে বহুত বেছি ভাল পাও, ফাইনেন্সত মেজ লৈছো। এনে আৰু আগত বিচাৰিছো যে বেংকিং কৰিম ন, ত বেংকিঙৰ কাৰনে মানে ফাইনেন্সটো লাগে, মানে ইম্পৰ্টেন্ট মানে এইটো তাতে মেজৰ ললে ন ভাল হয়। এইটো কাৰণে মই মেজৰ লৈছো ফাইনেন্স, তোমাৰ তুমি কি লৈছা?
অ', মইও ছেম, মইও বেংকিঙ লৈছো মানে। অ', মোকো বেংকিং মানে বহুত ভাল লাগে। বেংকিংটো ল'লে মানে কি আমি বেংক মেনেজাৰৰ পষ্টতো যাব পাৰো ন। নহ'লে বহুত কাম থাকে। আৰু মানে বে অঁ বেংকীকত মানে বহুত কিবা এটা ভাল লাগে। তুমি পিছে কি ভাল পোৱা বেংকিং।
মই তো বেংকিঙত এ মানে কি মই সৰুৰ পৰাই মানে কি যেতিয়া বেংকত যাও ন, ত' মোক মানে বেংকৰ ছোৱালী কেইটা বহি যে তাতে কাম কৰে ন মোক চাই ইমান বেছি ভাল লাগে-ইমান বেছি ভাল লাগে। ত' মই মানে সৰু পৰা মোৰ এইম ইন লাইফটো ক'ব গলে বেংকিং আছে ত' মই এইটো কাৰণে বেংকিংৰ লৈছো মই কিবা এটা পষ্ট পালে মোক ভাল লাগিব কিন্তু মোৰ নিজৰ ইছাৰ ই্ছা মতে মোক বেংকৰ পি অ হ'ব মন আছে প্ৰফেচনেল অফিচাৰ বহুত মন আছে যে মই এইটো হওঁ, তেতিয়া এইটো কি কয় বি কম কৰি আছো ন, বি কম কৰাৰ পিছত চাওঁ কি কৰো এ এক্জাম দিওঁ নে- নে কি কৰো এবাৰ এক্সাম দি চাম তাৰপিছত কচিং চচিং ল'ব পাৰিব অ অ ল'ব লাগিব ন, এনেতো আমি নাজানো কি কেনেকে কুৱেশচন আহে কি আহে ন, তেনেকে কচিং চচিং লয় এনে একবাৰে এক্জাম দি চাওঁ কেনেকুৱা হয়।
অঁ সেইটোতো হয়।
অঁ তুমি এনে কি ভাবিছা বিকমৰ পিছত কি কৰিবা।
মই মানে ভাবিছো ফাৰ্ষ্ট বি কমটো কৰি লও ভালে- ভালে বিকমটো মানে পাৰ হোৱাৰ পিছত মানে ভাল ৰিজাল্ট আহিলে ময়ো সেই ছেম এক্সাম বিলাক দিম আৰু। দি কে চাম কোনটো কিহত হয়। বেংকত মানে অলপ বেছি মানে ভাল লাগে কাৰণ, বেংকৰ পঢ়া বিলাক চেকৰ বিষয়ে থাকে, কেছৰ বিষয়ে থাকে, যোন বিলাক বস্তু আমি প্ৰথমবাৰ চাইছো ন। প্ৰথম বাৰ বুজিছো। আৰু মানে, বৰ্তমানটো জানাই ডিজিটেল হয় গোটেই দুুনীয়াখন। ত' মানে অ' ত' মানে চবখিনিটো মানে বেংকত গলেওতো চবখিনি ডিজিটেলিয়ে কৰিব লাগে এতিয়া।
অঁ -অঁ চব আজি-কালি ডিজিটালেই হৈ গ'ল, উম-উম।
ত' সেইটো আৰু ভাল আৰু জানা বেংকৰ বিষয়ে।
অঁ আৰু আজি-কালি কি হৈছিল যে আগত যে সেইটো আছিল ন মানে কি ডিজিটেল পেমেণ্ট চিষ্টেম নাছিল কিন্তু আজিকালি ইমান অপচন হৈ গ'ল আৰু মানে কি বেংক কত যাবয়ে নালাগে, কিবা যদি প্ৰব্লেম হয় ঘৰত বহি ফোনেদি কৰি ল'ব পাৰো হয়নে নাই।
অ- অ সেইটোও হয়, পেইমেণ্টবিলাক অনলাইন পেইমেণ্ট বিলাক টো আমি ফোনেদি কৰোঁ, চাপজ কিছুমান বস্তু যেনে আমি কিনিব খো খুজোঁ। সেইবিলাক আমি ঘৰতে বহি বহিকে অৰ্ডাৰ দিব পাৰো ন।
হয় এইটো, আৰু তাৰপিছত কি হয়, আগতে মানে অলপ পইচা চইচা কোনোবাই যদি দিয়ে, আৰু যদি আমাক জমা কৰিব লাগে, চবৰ কাৰণে ষ্টেটমেন্ট লাগে ন, ত' ষ্টেটমেন্ট পাব কাৰণে আমি কি কৰিছিলো আগতে, বেংকত যাই থাকিব লাগে হয়নে নাই? আজিকালি মানে
ঘৰতে, ইমান ডিজিটেল প্লেটফৰ্ম, ৱেবচাইট চবত এপখনতে এইটো অপশচনটো দি দিছে, কি তুমি ঘৰ বহি বহি ষ্টেটমেন্ট কেইটা চাব পাৰা যে, তোমাৰ পইচা কিমান আহিছে, ক'ত খৰচা হৈছে, কোনে দিছে এইবিলাক চব আহি যায় ন
অ' অ'।
এইগিলাক ভা-ভাল হৈছে, ভাল চিষ্টেম, যিটো অ', কোৱা
অ', আগতেটো আৰু এনেকুৱা আছিল ন, কি বেংকত যাইকে আধা ঘন্টামান ৰখিকে, আমি যোনখন পাছবুকখন আছে সেইখন আপডেট কৰিব লাগে, এ এতিয়াতো আৰু সেইটোও সুবিধা দিছে, পাছবুকৰ কাৰণে মেচিন এটা দিছ জোনে দুই ছেকেণ্ডতে কাম কৰি দিয়ে ন, টাইম নালাগে। অ, সেইটো ভাল হৈছে আৰু আগতীয়াকে।
অ, দিনতটো দিন মানে কি, বহুত ডেভলপ কৰি আছে চব বেংক হয়ে নাই। এইটো কাৰণে ভাল। আৰু আমাৰ আমি তেতিয়ালৈকে এক্জাম দিম, তেতিয়ালৈকে আৰু কি ল, কি ওলাইে যাব চাগে।
অহ, অহ, সেইটোতো হয়। এক্জাম দিয়ালৈও কিবা কিবি নতুন, নতুন টেকনিক আহি যাব ন।
অ, নতুন, নতুন আৰু কি, কি, কি আহিয়ে থাকিব। আৰু মানে কি, এইটো গুগল পে' হওক বা ফোন পে। ন কোনো মানে পেমেণ্ট অপচন থাকে ন অপচন থকা এপ কেইটা চাইছানে। তাতে কেচবেকো দিয়ে আজিকালি।
অহ, অহ, সেইটো হয় লগত ত, মানে নতুন, নতুন কি পেমেট বেংক কৰক কি আহিল, মানে নতুন, নতুন পে'মেট এপ বিলাক আকৌ আহি আছে যেনেকে নাভি উ পি আই টো আহিল বৰ্তমান
অহ, চুপাৰ কইনচ এইবিলাক আছে ন। যে অলপ এইটোও কৰে, কি কয় আমাৰ কেচবেকো দিয়ে। কেচবেক দিয়াৰ কাৰণে অলপ ভালো লাগে, হয় ন। আৰু মানে কি কি হৈছে চাইছা তুমি যদি কি আমি কিবা যদি অনলাইনত অৰ্ডাৰো কৰো নহয় তেতিয়া কি হয় তাতে। এ এপৰ। মানে কি তোমাৰ মানে কোনটো এপ উইচ কৰা অনলাইন যেনেকে গুগলপে হওঁক ফোনপে নাভি উইপিআই তাৰ পিছত ই ৱালেট এইবিলাকৰ ওপৰত ওপৰত আমি ডিছকাউণ্ট ও পাওঁ।
অহ অহ সেইটো হয়। কমতে মানে যেতিয়া বস্তুতটো আহে। অহ। সেইটোতো সেইটোতো বহুত ভাল কৰিছে বৰ। বৰ্তমান। নহলেতো আগতে ইমান অহ।
আৰু এনেকে হ'ল, অহ অহ এনে আমাৰ বহুত ছেভিংও হৈ যায় এনেইটো আজিলৈ। কেনেকা উইছ কৰি পাইছা নে এনেকা কিবা যদি অৰ্ডাৰ কৰি আছা এনেকে গুগল পে এইবিলাকত ক্লিক কৰি ডিছকাউণ্ট পাইছা নে।
অহ অহ সেইটোতো মই পাইছোঁ, চাপচ কিবা এটা যেনেকে মই মিছোত কিবা এটা অৰ্ডাৰ দিলোঁ। মিছোতটো আৰু বেছি ভাল কাৰণ মিছো। মিছোত ডেলিভাৰী চাৰ্জটো নলয় বাকী কেইটাতকৈ।
অ মানে কি ফাইভ হা মানে টু হান্দ্ৰেড থ্ৰী হান্দ্ৰেড ওপৰত যদি আমাৰ কিবা এটা। পাৰ্চেল আহে পাৰ্চেলৰ প্ৰাইচ থাকে তাৰ মানে ডেলিভাৰী চাৰ্জ ফ্ৰি থাকে।
অহ অহ কিন্তু বাকী কি প্লেটফৰ্ম বিলাকত সেনেকুৱা নহয় আৰু।
নহয় নহয় চবতে নাই কিন্তু, ফ্লিপকাৰ্টত চাব পাৰা। মিছোত চাব পাৰে, এনেকুৱা থাকে বহুত কিছুমান ৱেবচাইটত কিন্তু চবতে নাপাওঁ এইটো অপচনটো।
অহ, এতিয়া আকৌ ইমান ডিজিটেলি হৈ গৈছে নহয় বস্তু বিলাক। যেনেকে দুই দহ। মিনিটতে মানে, ঘৰত আহি বস্তুখিনি পায়েই। লাগতীয়া বস্তু বিলাক দোকানত যাব। ব নালাগে।
উম, উম, আৰু এইটো যে আমাৰ বেংকৰ জব ন তাতে মানে কি হয় এবাৰ যিটো জব লাগি যায় নহ। ডাঙৰ, ডাঙৰ, যেনেকে আমি। ইণ্টাৰনেশ্যনেল টুৰ কৰিব কাৰণেও টিক। টিকেট চিকেত দিয়ে মানে সব এনেকুৱা বহুত। অফাৰ আহে বেংকৰ জব কৰিলে হয় না। আৰু বেংকত জব। কৰিলে কি অলপ ভালো লাগে। নিজক ষ্টেণ্ডাৰ্ড টাইপ লাগিব আৰু ভাল লাগে আৰু হয় নে কিবা বেলেগ। ভাল লাগে।
অ', সেইটোতো হয় কাৰণ বেংকত কাম কৰাৰ পিছত আৰু সিহতে কৰ। কৰবা কৰিবি অফিচত কিবা মিটিঙত সেনেকে যাব লগ। হয় ন আমাৰো, সেইটো আকৌ ভাল নতুন নতুন বস্তু টো জানিব পাৰো তি তিয়া, দুুনীয়াখনত কি চলি আছ এহ, কি নাই চলা
অ', বহুত ভালে, এনে তোমাৰ ফেমিলি তোমাক আগত কিবা কৈছে নেকি যে তুমি এইটো, এইটো কাৰণে পঢ়া এইটো হোৱা, এনেকে কৈছা নে? এনেকে কয় যে তোমাক যি ভাল লাগে এইটোৱে কৰিব কাৰণে, এইটোৱে পঢ়িব কাৰণে এনেকে কয়?
নাই নাই সেনেকুৱাতো একো নহয় মানে ক্লাছ তেনৰলৈকে মানে পঢ়াইছে ভালকে তাৰপিছত ডিচিশনটো নিজে ল'ব লাগিব ন কি কোনটো ষ্ট্ৰীমলৈকে আগুৱাই যাব খুজিছো, কোনটো নাই লৈকে, এতিয়া জোনটো ষ্ট্ৰীম, অ', এতিয়া চাইন্স ললে নহ'ব নহয়। চাইন্সটো জানিবও লাগিব ব হেনে কথা। এতিয়া, আমাৰ কাৰণে, অ', আম, আমাৰ কাৰনেটো ষ্ট্ৰীম বিলাক নত নতুন নতুন বস্তু ন যেনেকে আৰ্টছ কি বস্তু? চায়েঞ্চ, কমাৰ্চ এইখিনিটো আমি আগতে যদি কেতিয়াও জানি পোৱা নাছিলো, ন বুজি পোৱা নাছিলো। কি বস্তু, আ অ, আগৰ নিছিনতো আৰু চাবজেক্ট নাছিল ন। যে এ আছামিজ। ইংলিছ, চচেইল এইবিলাক টো আগতে এইবিলাক আছিল এতিয়াতো বৰ্তমান আমি যোনটো কমাৰ্চটো লৈ আছো তাতেতো এনেকুৱা চাবজেক্ট নাই, তাতেতো গোটেই কমাৰ্চৰ চাবজেক্ট একাউন্ট, বিজ নেচ এইবিলাক আছে।
অ', একাউণ্টছ, বিজনেছ।
উম।
পঢ়ি মানে কি, আমি মানে মাৰ্কেটৰ ওপৰত পঢ়ো তাৰপিছত কি চলি আছে এইবিলাক বেংকত কি আছে চিছ কি ৰুলে আছে, কি নাই এইবিলাক পঢ়ো বহুত ভাল লাগে মুকো, আৰু মানে একেবাৰে ফাইনেঞ্চল ইয়াৰঅক কেনেকে কেলকুলেট কৰিব পাৰো ন এটা কম্প কোম্পানীয়ে কেনেকে চলে এইবিলাক গম পাও মই আগত ভাবিছোঁ যে বহুত তাপ হ'ব মোক মানে বেংক মোক মই ভাবিছ ভাবিছিলো যে বেং বেংকত জব লাগিব ফাৰ্ষ্ট টো ভাবি ললো যে কমাৰ্চ ল'ম কিন্তু গমেই পোৱা নাছিলো যে কেনেকে ল'ম কেনেকে পঢ়িম আৰু যেনেকে ফাৰ্ষ টাই এটা ক্লাছ কৰিছিলো একাউটেঞ্চি বহুত টফ লাগিছিল এতিয়া অল অলপ ভালে লাগি আছে। তোমাক একাউটেঞ্চি কেনেকুৱা লাগে?
একাউটেঞ্চি মোৰ কাৰণে বহুত হাৰ্ড আছিল। মানে একাউটেঞ্চিত তোৰ জল জলখিনি ফাৰ্ষ্ট যোনটো জল এন্ট্ৰি আছিল হয়। টোৰ সেইটো ইজি আছিল। বাকী যোনবিলাক ডেপ্ৰিচিয়েচন আছে, একাউন্ট বেলেঞ্চ এইবিলাক আছে, বেলেঞ্চ তৰবিলাক আছে ন ফাইনেল একাউণ্ট সেইবিলাক বহুত টান ন সেইবিলাক বুজিব লাগিব, কেলকুলেশ্যন কৰিব লাগিব, ইমান কেলকুলেশ্যন থাকে তাতে আও। ইমান ডাঙৰ ডাঙৰ কেলকুলেশ্যন খিনি কৰিব লাগি ব আমি।
অ অ আৰু কেনেকুৱা বহুত মিষ্টেকো হৈয় যায় ন। টাইমো নাথাকে আৰু এক্সামত বহুত মিষ্টেকো হৈ যায়।
অ। এক্সামটো বৰ্তমান কেলকুলেটা উছ কৰিব দিয়ে।
অ কিন্তু অ নৰ্মেলটো দিয়ে ডিজিটেলটো বাৰু নিদিয়ে নহয়।
উম কিন্তু কেলকুলটৰ ইউজ কৰিব কাৰণে আগতে পাৰ্মিচন ল'ব লাগিব চব মেমে নাজানে ন, ন নাজানে ন।
অ মানে বহুত ইনষ্টিউটত কলেজ ইনষ্টিউটত ন এলাও নাই কেলকুলেটাৰটো।
অ তেতিয়া আকৌ বহুত প্ৰব্লেম হৈ যায় নহয় কাৰণ ইমান ডাঙৰ ডাঙৰ চ খিনি কৰিব লাগে।
অ অ অ এইটয়ে বস্তুতটো। মানে কি অ তুমি যিমানো ভাল ভাল কে কৰা অলপ ক্যেলকুলেচন হৈয়ে যায়। ইমান মানে কি? ইমান লাখ লাখ টকাৰ যদি আমি এইটো কৰো হিচাপ কৰো তেতিয়া এইটোতো অলপ মিষ্টেক হ'বই।
অ। এই দহ বিশ টকাতটো নহয় লাখ লাখ সিমানত যায় সেইপোৰ। বহুত প্ৰব্লেম হয়। কি কৰিম আৰু পঢ়িবই ওলাইছ যদি কৰিবতো লাগিব সেইখিনি
অ অ কিন্তু এনেুৱা বেয়া নালাগে পঢ়ি বহুত ভাল লাগে ম বহুত ইণ্টাৰেষ্টিং চাবজেক্ট আৰু আগত যে মই এতিয়াতো আমি মেজৰ পাম ন থাৰ্ড চছেমত। মেজাৰ আৰু মোক পঢ়িব ইচ্ছা আছে মানে মেজৰ আমি ফাইনেন্সৰ বিষয়ে আৰু জানিব পাৰিম। এতিয়াতো ইমান নো গম এয়াতো আমি বেছি গম পাইছো কিন্তু এতিয়া পৰা যে আমি পঢ়িম থাৰ্ড চেমৰ পৰা। আৰু জানিব পাৰিম ফাইনেন্সৰ ওপৰত। বহুত ভাল লাগিব তেতিয়া।
অ কাৰণ এতিয়া থাৰ্ড চেমত ত মেজৰ পে পাৰ খিনি আহিব ন। তেতিয়া আকো গম পাম কি কি বস্তু থাকে কি? কি নাথাকে? সেনেকুৱা বহুত বস্তুখিনি গ'ম পাম নতুন নতুন।
অ' অ'
হয়। পিছে তোমাৰ লগত আজি কথা পাতি কিয় বহুতে মানে বহুতে ভাল লাগিছে মোৰ।
মোকো বহুত ভাল লাগিলে, এটলিষ্ট তোমাৰ লগত কথা পাতি।
অ' দিয়া দিয়া তে বাই বাই পিছত আৰু কেতিয়াবা কথা কথা পতিম।
দিয়া ঠিক আছে দিয়া, বাই।
বাই।